হেল্ল', অ' কি কৰিছা?
আছো এনেই তুমি কি কৰিছা?
মই মই ভাত বনাই আছোঁ।
ভাত বনাইছা অ' ঠিকে আছে, মই আছো এনেই। বহি আছিলো অ ভালেই তোমাৰ।
উম ভালে ভালে। তোমাৰ ঘৰত ভালে?
অ' ভালেই।
অ তাৰমানানে বৰষুণ নহয়, ইয়াত বহুত গৰম দি আছে।
অ আমাৰ ইয়াতে মানে বৰষুণ দি আছিলে।
আচ্ছা ত' এটা তাক গৈ মানে আমি লগৰকেইটামান অলপ ট্ৰেভেলিং এটা যাম বুলি ভাবিছো শ্বিলংত, তুমি যাবা নেকি?
অ' তাকে এইটো কৰিব পাৰি প্লেনটো।
অ তাৰমানানে তুমা আমাৰ মোৰ এতিয়া পাঁচটামান লগৰ আছে তোমাৰ পাঁচটামান লগৰ বিচৰা দহটা হব এটা গাড়ীত আমি বুকিং কৰি পেলাই ধুনীয়াকে দহটাই গ্ৰুপত গুচি যাম।
অ চামাৰ ভেকেশচনত যাব পাৰি।
অ বৰ্তমান ছামাৰ ভেকেচন চলি আছে যে এতিয়া মানে তোমাৰ। ঠাণ্ডা প্লেচ ফুৰিবলৈ শ্বিলং লাইক অৰুণাচল প্ৰদেশ সেইবিলাকত মানে যাবলৈ বেষ্ট মানে স্পট আৰু। অ' সেইটোত তোমাৰ তুমি যদি যাব খোজা তেনেহ'লে তাৰ পৰা আমাৰ পাঁচটা কনফাৰ্ম কৰি লৈছো আমি পোন্ধৰ তাৰিখ মান জুলাই যাম চাগে। তুমি যদি ক'বা যাম বুলি তেতিয়াহ'লে তোমাৰ বেগিং চেগিং কৰি পেলাই তুমি পইচা বিনাবস্ত কৰি পেলাই ওলাই লব পাৰিবা।
অ অ এনে ক'ত যোৱা প্লেন কৰিছা শ্বিলং?
এনে শ্বিলঙত যাম বুলি ভাবিছো আমি। শ্বিলঙত তোমাৰ মানে বেছি পইচা নালাগে যদি আমি দহটা মানুহৰ এটা গ্ৰুপ। ময়ো গ্ৰুপত মানে পইচাটো তোমাৰ ভাৰা হিচাপে পাঁচ হাজজাৰ বা ছয়োজাৰ ল'ব তেতিয়াহ'লে মানে প্ৰত্যেকটোৰ পৰা কিমানে সাত আঠশ মানকে পৰিব পাৰে। ত' তেনেকে মানে অলপ সহজ হ'ব।। অ তোমাৰ যদি বাইক চাইক আছে বাইকত যাবা নেকি?
বাইক মানে অ পাৰি বাইকতো
অ' তোমাৰ বাইক আছে যদি মানে সকলোৱে আমি দুটা দুটাকে মানে ডাবল ডাবল। পাঁচখন বাইক যদি এৰেঞ্জ কৰিব পৰা তেতিয়া দহটা মানুহ মানে ভালকৈ যাব পাৰে কিন্তু। তেতিয়া অলপ মানে বাজেটটো বাঢ়িব। খৰচ হ'বতো, তেলৰ ভৰোৱা খৰচ, পাৰ্চনেল যিবিলাক তোমাৰ খোৱা ই কিবা সেইবিলাকো আহিবই, তাৰপিছত তাত ইনক্লুডিং আহি যাব তোমাৰ ৰুম ত সেইবিলাক মানে আহ আহি গলে অলপ পইচাটো অলপ বাঢ়িব
অ হয় বাৰু পইচাটোও ক'ম হ'ব তেতিয়া জনে প্ৰতি।
হা হা
পইচাটো কম হ'ব বোলো।
অ পইচাটো কম হ'ব মানে সেয়াই গ্ৰুপত যদি এখন আমি কেব ড্ৰাইভাৰ কৰি পেলাই বা কেব বুক কৰি পেলাই যাওঁ তেতিয়াহ'লে তোমাৰ অ অলপ সহজ হ'ব আৰু যদি ধৰা বাইকত যোৱা তেতিয়াহ'লে তেল ভৰা খৰচ আহিব তাৰ পিছত আফটাৰ দেট খোৱা বোৱা পইচা লগত আহি যাব মানে ইনক্লুডিং সকলোবোৰ ইনক্লুডিং কৰি আঠ ন হাজাৰ টকা লাগি যাব যদি বাইক লোৱা। যদি কেব লোৱা তেতিয়া হ'লে তোমাৰ চাৰি পাঁচ হাজাৰ টকাৰ কাম মানে হৈ যাব।
অ কেবত গ'লে অলপ পইচাটো হেৰি হ'ব বেছি হবগৈ।
অ' তেনেকে যদি তোমাৰ ওচৰত যদি কোনোবা চিনাকি আছে কেব বুকিং বা যিকোনো এখন গাড়ী দহটা চিট হোৱাকে এৰেঞ্জ তেতিয়াহ'লে তুমি অ কথা পাতি চাব পৰা ভাৰটো মিলাব পৰা যদি তোমাৰ চিনাকি
অ' আৰু মই তোমাৰ লগৰ খিনিক ক'ব পাৰো পাঁচ জন মানক। পাঁচজন পাঁচ জন দহজন হৈ যাব তেতিয়া
অ অ অ
জন হলে পইচাটো অলপ ট্ৰেভেল কৰিবলৈ কমকৈ হ'ব।
উম তুমি লগৰকেটাক ফোন কৰি পেলাই কনফাৰ্ম কৰি লোৱা পোন্ধৰ তাৰিখে যোৱা হব নে নহ'ব যদি হয় তেতিয়া হ'লে মোক ডি এম কৰিবা ডি এম কৰি পেলায় তাৰ পিছত কনফাৰ্ম কৰি আমি সকলোৱে গ্ৰুপটো বনাই পেলাই ধুনীয়াকে উঠি গুচি যাম আৰু। চলো
অ' যাব পাৰি। অ' এতিয়া লগৰ খিনিক ক'ব লাগিব পাঁচজন লগৰক তেতিয়া ধুনীয়াকৈ মিলি যাব। সিহতকো সুধিব লাগিব সিহঁতৰ ৰায়টো কি হয়।
অ' অ' বৰ্তমান তুমি এতিয়া কি কৰি আছা কিবা বিজনেচ কৰি আছানে বৰ্তমান তুমি কিবা বিজনেছ কৰি আছানে নে জবৰ কাৰণে কৰি আছা
বৰ্তমান বর্তমান স্মল কে হাউচতে কিবা মানে অৰ্ডাৰ খিনি কৰো আৰু। অৰ্ডাৰ
অৰ্ডাৰ মানে আচ্ছা বিজনেচ।
ঘৰত হেণ্ডৱাৰ্ক। অ ধৰা ক্ৰচিতৰ, হা
টেইলৰ কাম কৰি আছা নেকি? তোমাৰ বেকগ্ৰাউণ্ড কিবা মিউজিক আ মানে বেকগ্ৰাউণ্ড তোমাৰ কথা শুনি আছে অলপ দূৰত যোৱা তুমি নহবা তোমাৰ বিজনেচটো মানে অলপ ভালকে শুনি পোৱা নাযাব।
অ মই কৈ আছিলো মোৰ মানে হেণ্ডমেড হেণ্ডমেড কৰা বস্তুবোৰ মানে মই অৰ্ডাৰ কৰিলে মানে দিব পাৰো আৰু তুমিও
অ অ তোমাৰ মানে টইলৰ কাম মানে কৰি তুমি ভাল পোৱা। এতিয়াও মানে তোমাৰ বৰ্তমান টইলৰ কামত বিজ বিজি কৰি আছ মানে বিজনেছ কৰি আছ নে কি?
অঁ অঁ অঁ!
অঁ ভৱিষ্যতে কিবা বিজনেচ কৰিম বুলি ভাবিছা নেকি?
মই তাকে ভাবিছো। এই এইটো মই যোনটো বিজনেচ কৰি আছো, সেইটো অলপ ডাঙৰকৈ কৰিব পাৰো আৰু।
অঁ তেনেহলে তুমি এটা কাম কৰিব পাৰা। ইচ্ কিবা অস্তাচা। কাপোৰতে ধৰা যি কাপোৰ তুমি চিলাব খোজা সেই কাপোৰৰ পিছবোৰ আনি,,, ধুনীয়াকৈ চিলাই পালাই ধৰা অৰ্ডাৰ দিয়া কাৰোবাক। অঁ অনলাইনৰ আডাৰ আজিকালি এপছটো আছে লাইক ফেচবুক লাইক ফ্লিপকাৰ্ট এমেজন মিছো এইবিলাকৰ থ্ৰয়েদিটা তোমাৰ নিজৰ এপটা নিজে খুলি ল'ব পাৰা ছ্টৱেৰ, তেনেকেও এটা বিজনেছ তুমাৰ আৰম্ভ কৰিব পাৰা তাতো আমাৰ প্ৰফিট হ'ব।
হয়ঁ বাৰু আৰু তাতে ভিডিঅ' ক্ৰিয়েটো কৰিব পাৰি।
হা।
অঁ' সেইটোৱেই, ত' বাকীতো তোমাৰ হৈ যাব সেইবিলাক।
অঁ!
এতিয়া তোমাৰ যদি জোৱাত টেইলৰ কামটো তুমি আগবঢ়াই নিব খোজা বোলে অলপ ডাঙৰকে খুলিব খোজা মিডিয়াম ডাঙৰ নহয় বাৰু প্ৰথমতেতো সদায়। সৰুকৈ ষ্টাৰ্ কৰিব লাগিব। ত' কিমান মান ইনভেচমেন্ট কৰিবা তোমাৰ টকাৰ প্ৰতি যদি তুমি চোৱা তেতিয়াহ'লে কিমান মান
মই বৰ্তমান বিজনেচতোট,,, নিজৰ ৱৰ্ক কৰি কৰি। যিমান খিনি পাই আছো তাকে আকৌ বিজনেচ লগাই আছো বিজনেচ। ত মানে যিমান খিনি মই ধৰা স্মল বিজনেচত
এক হেজাৰ বা দুইহেজাৰ ত সেই দুইহেজাৰ তুমি চছেভিং কৰি পেলে। দহ বিশ হাজাৰ টকা তুমি পিছ আনিলা কাপোৰৰ পিছ তাৰ পিছত আনি পেলাই। তুমি চিলালা নিজে চিলাইটো নিজে তেতিয়া তোমাৰ এফচ-
স্মলটো স্মল যিটো বিজনেচ আছে মই সেইটো মানে বঢ়াবলৈ বিচাৰো। চাই আছো আৰু।
সেইতোয়ে কৈ আছো মই স্মল বিজনেছটো বঢ়াবলৈ কি কি কৰিব লাগে মই সেইতোয়ে কৈ আছো যে তুমি প্ৰথমকে এতিয়া যি,,, ত তোমাৰ প্ৰিফত হ'ল সেই প্ৰফিত ফান খিনী ছেভিং কৰি পেলাই- অলপ ডাঙৰ কিবা ধৰা পেণ্ট কিনিলা ব্লাউজ কিনিলা তেনেকে সেইখিনি কিনি আকৌ এম্ব্ৰইডাৰী। কৰি পেলাই বা তাত কাটিং কৰি পেলাই তুমি অলপ ডিজাইন দি পেলাই,,, মানে বেলেগক এটা বেচিব পাৰা সেইটো এটা বিজনেচ হৈ যাব লাইক।
অঁ তেনেকৈ।
অঁ!
কৰিব পাৰো। এতিয়া বৰ্তমান তুমি কি কৰি আছা?
ভাল বাৰু তোমাৰ বিজনেচটো আৰম্ভ কৰা তাৰপিছত,,, যদি পাৰ্টনাৰ লাগে মই পাৰ্টনাৰ বিচাৰি দিম তোমাক বাৰু একো নাই।
অঁ জইন কৰিব পাৰে মোৰ তাত। বৰ্তমান মোৰ লগত দুজন তিনি জন আছে বাৰু।
আচ্ছা আৰু ভাল কথা তেতিয়া হ'লে। তোমাৰ তিনিটা বিজনেছ কৰিলে টো তোমাৰ একে এ এঘন্টাতে তোমাৰ তিন চাৰিটা। পিছ চিলোৱা চিলোৱা হৈ যাব ত তেনেকে তোমাৰ বিজনেচটো বাঢ়িব বাৰু। সেইটোয়ে তুমি বিজনেচটো আগবঢ়োৱা হুম মই মইনো কি কৰিম এতিয়া মই বৰ্তমান এনেই আছো আৰু বিজনেচ এ বিজনেছ এটা কৰি থৈছো মই এতিয়া ব্ৰইলাৰ ফাৰ্ম এখন খুলি থৈ দিছো। ত' বায়' ফমত মোৰ ৰেজিষ্ট্ৰচন কৰা আছে তাৰ পিছত মানে অতচা সচছা পেমেণ্ট আহি যায় আৰু বাকী তুমি যদি কৰিব খোজা তেনেহলে মই অলপ কৈ দিওঁ পাৰোঁ যে ব্ৰইলাৰ ফাৰ্ম খোলা আগত প্ৰথমে গঁড়ালটো বনাব লাগিব গঁড়াল খন ইমপ্ৰভ কৰিবলৈ হলে প্ৰথম ইনভেষ্ট লাগিব তোমাৰ দশ বিশ হাজাৰ টকা। যদি তুমি খুলিব বিচৰা। কেনেকে ইনভেষ্ট কৰি পেলাই তাৰ পঞ্চল্লিশ দিনৰ ভিতৰত ডাঙৰ হয় তুমি প্ৰফিটো তাৰ ল'ব কিন্তু বিজনেচত তোমাৰ এটা লাগিব ধৰ্য্য গতিকে সেই ধয্যটো চেক দি কেতিয়াও হেৰাই নিদিবা। আৰু যদি তুমি ধৈয্য যদি হেৰাই দিলে এতিয়া তোমাৰ লছৰ ওপৰত লচ হব প্ৰফিটৰ কোনো একো নামত নাহিব। চ সেয়েহে মই কওঁ যে তুমি যিকোনো বিজনেছটা খুলিব যদি খোজা তেতিয়া হলে তোমাৰ লাগে ৱনলি ধৈৰ্য্য ত ধৈৰ্যটো তুমি থবা তুমি এতিয়া টেইলৰ বিজনেছ কৰিম বুলি ভাবিছা যে হতাশ নহবা কেতিয়াবা যদি ফেইলৰ হোৱা কেতিয়াবা যদি তোমাৰ লছ হয় তেতিয়াহ'লে তুমি তেতিয়া হতাশ নহয় পেলাই আকৌ এবাৰ পুনৰ তুমি বিজনেছটো আৰম্ভ কৰি পেলাই আকৌ প্ৰফিটলৈ আগবাঢ়িবা
হয় বাৰু তুমিও যোনটো বিজনেচ কৰিছা অলপ তাতো অ অ কোৱা
বাকী তোমাৰ বিজনেটো য তুমি ষ্টাৰট কৰা তেতিয়াহলে সেইটোৱে মই কৈছো যদি বিজনেস কৰিম বিজনেছ তোমাৰ ষ্টাৰ্ট কৰা তেতিয়াহ'লে প্ৰথমতে অ তুমি ষ্টাৰ্ট কৰা ষ্টাৰ্ট কৰাৰ সময়ত তুমি হতাশ নহবা যাতে এটাক অ কনফিডেন্ঞ্চ লৈ পেলাই আগবাঢ়িবা যে মই এইটো পাৰিম। বা এইটো মই ছাকচেছ হ'ম আৰু এইটো মই প্ৰফিট সদায় পামেই ত তেনেকে এটা আশা লৈ বা তেনে এটা মনায়াশ লৈ পেলাই তুমি বিজনেচটো আৰম্ভ কৰিবলেও না কি লছ হ'ব পাৰে। এই দ্ৰব্যত যদি এক বছৰত মোৰ পইচা নাহে তেনেকে মোৰ পইচা খিনি বৰ্বাদ হৈ যাব তেনেকুৱা এটা ভাৱ লৈ তুমি কেতিয়াও বিজনেছ কৰিব নোৱাৰিবা
উম তাকে বিজনেচত বাৰু এইটো থাকেই ল'ছ ল'ছ হোৱা প্ৰফিট হোৱা
অ সেইটোয়ে লছ প্ৰফিটৰ হোৱা থোৱাটোক লৈ কিছুমান কি হৈ যায় হতাশ হৈ যায় ল'ৰা ছোৱালী এই মই নকৰো আৰু মানে গিভ আাপ কৰি দিয়ে ত' তুমি কেতিয়াও গিভাপ নহব বা যদি কৰিব খোজা নিজৰ বীজ ভালকে চলাই নিয়া লছত প্ৰফিটত কোনো হতাশ নহবা জাষ্ট লাইক দেট তুমি এ এহি কৰি থাকা লাইফ টো
ত
ত বাকী বিজনেছত কিবা যদি টিপচ্ লাগে তুমি মোৰ পৰা ল'ব পাৰা বাকী বাৰু আমাৰ পাৰ্টনাৰ কেইটামান আছে আমাৰ গেং এটা লিংকো আছে সেই লিংকৰ জৰিয়তে আমি তোমাক বিজনেছৰ আইদিয়াবিলাক দিব পাৰোঁ যদি বেলেগ বিজনেচ তেইলৰ বিজনেছ কৰা যেনিবা। তেলৰ বিজনেচৰ তুমি যিখিনি জানা তাৰ উপৰি। হয়তো সিহঁতে বেছিকৈ জানিব পাৰে তাৰ পৰা তোমালোকে পৰামৰ্শ লব পাৰ বা তুমি পৰামৰ্শ লব পাৰা যদিও তোমাৰ মানে, তোমাক পাৰ্টনাৰশ্বিপ লাগে? দেন, আ-আই উইল এৰেঞ্জ ইট। মানে, সেইটো তোমাক এৰেঞ্জ কৰি দিব পাৰিম। চ', সেইটোয়েই বাকী তুমি ট্ৰেইলৰ যিটো বিজনেছ কৰিম বুলি ভাবিছা, সেইটো তুমি খোলা, আৰম্ভ কৰা। তেতিয়াহ'লে বাকীটো তোমাৰ চলি যাব। যিখিনি বিজনেছ তুমি ষ্টাৰ্ট কৰিব খুজিছা, সেইখিনি বিজনেছটো আৰম্ভ কৰা। বাকী ঠিকে আছেতো?
অ' ঠিকে আছে।
অ' ত-তুমি কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিবা বিজনেছটো?
মইতো বৰ্তমান ভাবি আছোঁ গৰম বন্ধতে মই ষ্টাৰ্ট কৰিব পাৰিম চাগৈ।
অকে, দেন তুমি এটা কাম কৰা দহ-বিশ দহ-বাৰ দিনৰ পিছত ইনভেষ্ট কৰি দিয়া। তাৰপিছত আগবাঢ়ি দিয়া, মোৰ ফালৰ পৰা তোমাৰ অল দা বেষ্ট থাকিল, তোমাৰ দিনটো শুভ হওঁক, গুড নাইট।
ধন্যবাদ, ঠিক আছে মই জইন কৰি আছোঁ তোমাৰ গ্ৰুপটোত।